কি খবৰ?
ভাল। তোমাৰ?
হয়, মোৰো ভাল, ৰবা। কি কৰি আছে এতিয়া?
তুমি কি কৰিছা?
হয় ময়ো এনেই আছো, ৰবা আজি অলপ বিহু ওপৰত কথা পাতো দিয়া। হয়, তোমাক কি বিহু বেছি ভাল লাগে? তোমাক কব পাৰিবানে?
মোৰতো', চবতকৈ বেছিক ক'বলৈ গ'লে মাঘ বিহুটোৱে ভাল লাগে। বহুত ধৰণৰ পিঠা পনা বনোৱা হয় নহয়,
হয়, হয় ঠিকে ক'লা তুমি মাঘ বিহুত প বহুত ধৰণৰ পিঠা বনোৱা হয়। আৰু ৰঙালী বিহু ভাল নালাগে নেকি তোমাক?
ভাল লাগে, কিন্তু মানে, জানা ন মই খোৱা লোৱা বস্তুটো অলপমান বেছিকে ভাল পাওঁ তাৰ কাৰণে।
হয়, হয়, ঠিকে ক'লা তুমি। অঁ, তুমি এনে মানে পিঠা কি বনাব? বেছি ভাল পোৱা?
মই বৰা চাউলৰ পিঠাটো ভাল পাওঁ আৰু নাৰিকলৰ লাড়ুটো ভাল পাওঁ।
হয়, বৰা চাউলৰ পিঠা কেনেকুৱাকে বনোৱা?
বৰা চাউলৰ পিঠা বৰা চাউলটো ভিজালা প্ৰথমতে, তাৰপিছত এইটো আমি উৰালত খুন্দো কাৰণ, ইয়াতেতো ঢেঁক কি, নাই যিহেতুকে
হয়, হয়, ঢেঁকীতটো মানে সোনকালে হৈ যায় ন। মানে ঢেঁকিত যদি খুন্দাই লিলে মানে ভালদৰে হৈ যায় আৰু উৰালতো খুন্দি কিনে অলপ টান হয়।
টান হয়, কিন্তু উপায় নাই। কাৰণ আমাৰ ঘৰত নাই নহয় ঢেঁকী। সেয়াই যিহেতুকে ঘৰত ঢেঁকী নাই কৰিবতো লাগিবই নিয়ম ত সেইকাৰণে আৰু উৰালতে কৰো কৰি কিনে তাৰে পিছত নাৰিকল সেইখিনি ভাজি কিনে তাতে চেনি দি কিনে চেনীৰ সৈতে ভাজি কিনে তেনেকৈ তাৰপিছত বনোৱা হয় আৰু। খাই কিনে বহুত ভাল লাগে মোৰ
হয়, বৰ ভাল লাগে এইখন।
তুমি তুমি কি কি পিঠা ভাল পোৱা?
হয় মই নাৰিকল নাৰিকল লাৰু ভাল পাওঁ আৰু তিলৰ লাৰু আৰু তেল পিঠা খাই বৰ ভাল পাওঁ, মই তেল তেলপিঠা খাই ভালো পাওঁ আৰু বনাই বৰ ভাল পাওঁ মানে মই, সেইটো কাৰণে আৰু হয় কি কলা? হয় হয়, তেল পিঠাটো বনাবলে মানে অ প্ৰথম প্ৰথম তে চাউলৰ গুৰিটো মানে অলপ অ গুুৰ দি কি দিবা, আৰু অলপ চদা দিবা, আৰু তুমি মানে অ গুৰ দি কিনে নাৰিকল গুৰা মানে গুৰা কৰি কিনে নাৰিকল গুৰা খিনি মিক্স কৰি কিনে অলপ মানে অ, পাঁচ ঘন্টা মান থৈ দিবা মানে যিমান পাৰ বেছি দেৰিলৈ থ মানে, বেছিকে ভাল হয় আৰু ন, তাৰ পিছত তুমি কৰচ তেল দি কিনে কৰচদি মানে হাতেদি নিদিবা, কৰচ বা য়া গ্লাছদি মানে তুমি অলপ পৰেদি ঢালিবা, ঢালিকিনে বহুত ধুনীয়াকে ফুলি উঠিব, আজি ত ফুলে নোৱাৰো মই বহুত ভাল পাওঁ মানে, ফুলাটোৱে বেছি ভাল লাগে চাই কেনে, আৰু নুফুলিলে মানে আৰু বেয়া লাগি যায় মনটো যে ফুলা নাই বুলি কৈ কেনে আৰু মই যেতিয়া প্ৰত্যেকবাৰ বনাও ন প্ৰত্যেকবাৰে মোৰ ফুলে আৰু বৰ ধুনীয়াকে হয় আৰু বৰ ভাল লাগে বনাইও ভাল পাওঁ আৰু খাইয়ো বহু বৰ ভাল পাওঁ তেল পিঠা, আৰু বৰা চাউলৰ পিঠা তুমি ক'লা নে বৰা চাউলৰ পিঠাও বৰ ভাল পাওঁ খাই কিনে বৰা চাউলৰ মানে অ এবাৰতো মানে এনেতো মানে এনে চিম্পুল কে বনোৱা বৌ কৈছিলে, তুমি এবাৰ তুমি বনাইছিলো মানে, অ, এইটো তুমি কমলা, কমলা কলেদি কমলা বাকলি মানে গুৰ কৰি লৈছিলো, গুৰা কৰাৰ পাছতে মানে এইটোৱে মানে চাউল গুৰি খিনিত মিক্স কৰি কিনে আৰু হালধি এক্সট্ৰাকে মিক্স গুৰিছো আৰু ব ব বিট যি মানে বিট, হয় বিটটো মানে মিক্স কৰি কিনে আ তাৰ মানে তিনিটা মানে ষ্টাইলত বনাইছিলো তিনটা কালৰৰ মানে আজিকালি ট্ৰেণ্ডত চলিছো ন ইনষ্টাগ্ৰামত বোৰ বৰ আহি থাকিছিল ন সেইটো বৰ ভাল লাগিছিলে চাই কেনে তে মই সেনেকুৱাক কে বনাব ট্ৰাই কৰিচিলো আৰু বৰ ভাল হৈছিলে, হয় তুমি বনাবাছোন এ ৱাৰ মানে অহা বস্তু য বনাব পাৰিলে মানে বনাই চাব বহুত ধুনীয়া ভ ভালো লাগে চাই কেনোই দেখোতে যে কালাৰ মেৰুন কালাৰ হৈ যায়, হালধীয়া হৈ যায়, অৰেঞ্জ হৈ যায় খাই বৰ ধুনীয়া লগা হয়, তুমি বনাই চাবা বৰ ভাল লাগিব।
দিয়া, মই যেতিয়া বনাম তেতিয়া মই তোমাক জনাম। তুমি মোক কৈ দিবা হা ভালকে, মই মানে অনলাইনত ভালকৈ ৰেচি সেইটো পোৱা নাই বুজিছা।
হয় হয়, ঠিক আছে দিয়া মই কম তোমাক হা, তুমি মানে এনেই ৰঙালী বিহুটো মানে নুচুৱা নেকি প্ৰগ্ৰেম, ফাংচন
চাওঁ চাওঁ চাওঁ চাবলৈ যাওঁ আহ সদায়ে যাওঁ। ক'বলৈ গ'লে মই ভাল লাগে যাই কেনে নাই নাই মই এতিয়ালৈকে সেইবোৰ কৰা নাই। কিন্তু দেখ খি কিনে ভাল লাগে কেতিয়াবা কৰিবলৈ মনো যায়, কিন্তু কৰা হোৱা নাই আজিলৈকে।
হয় হয় মই কৰো মান ৰঙালী বিহুৰ সময়ত মানে ডান্স কৰো বহুত মানে আগৰ পৰাই কৰি আছো যিহেতু স্কুলৰ টাইমৰ পৰা মানে অসমীয়া গানত ডান্স কৰি মানে বৰ ভাল পাওঁ মই সেইটো কাৰণে মানে অ যেতিয়া বিহু ফাংচন হয় এই টো মানে ডান্স কৰিব যাই মানে আমাৰ কাষতে মানে উদ্যান আছে তাতে মানে প্ৰগ্ৰাম টো হয় বিহু ফাংচন মানে ওচৰতে সেইটো কাৰণে আমি ডান্সও কৰো কবিতাও কওঁ। মানে গান বোৰো গাও আৰু বৰ ভাল লাগে মানে সেইটো সময়ৰ ওচৰতে আছে ন অ তাৰে মানে মানুহবোৰক কয় তোমালোকে কৰা বুলি কৈ কিনে সেইটো কাৰে কৰিব যাওঁ আৰু বৰ ভাল লাগে আৰু ভোগালী বিহুতো তুমি কলা ন ভাল বুলি ভোগালী বহুতেই ভাল মানে বহুতে ভাল লাগে যেনেকুৱা মানে ৰাতিপুৱা হৈ কেনে মেজি জ্বলাও মেজি জ্বলোৱা যায় হয় নে নহয় মেজি জলাই কেনে ডাঙৰ সৰু সেৱা কৰা সেৱা কৰে আৰু মানে বহুত ধৰণৰে বহুত ভাল লাগে আৰু সেইটো সময়ত
ৰঙালী বিহুটো ভাল লাগে ৰঙালী বিহুৰ গৰু বিহু, মানুহ বিহু। যিমান ধৰণৰ বিহু বোৰ আছে গ গোটেই বোৰে ভাল লাগে
হয় হয় ঠিকে ক'লা মানে বিহু বোৰ গোতেই বিহু ভাল লাগে বেছিভাগতো তুমি ক'লা ন মামো মোৰ বেছিভাগ বিহু ভোগালী বিহু আৰু ৰঙালী বিহু বেছি ভাল পাওঁ আৰু মানে যিহেতু ভোগালী বিহুতো তুমি মানে তেনেকুৱা পিঠা লাৰু বনাই কেনে ভগৱাই যায় মানে মানে সিজনে সিজনক দিয়ে আমি সিজনক দিও এনেকুৱাকে বৰ ভাল লাগে মানে মানে ফটোবোৰত তুলি কেনে মানে সেইটো সময়ত মেজিৰ লগত ফটো তুলি বৰ ভাল লাগে আৰু যেতিয়া মেজি যেতিয়া জ্বলে ন সেইটো আৰু ভাল লাগে সেইটো মাৰ ঠাণ্ডা দিন হয় নহয় ঠাণ্ডা দিন হয় যে আমি পুৰা গাত গৰম হৈ যায় বৰ ভাল লাগে মানে।
ৰাতিপুৱা যেতিয়া তুমি ঠাণ্ডা পানীৰে গা গা ধুই কিনে মেজিৰ কাষলৈ যাব বহুত
ধুই কিনে মেজিৰ ওচৰত যোৱা যায় ন সেইটো সময়ত মানে বৰ ভাল লাগে আৰু।
বহুত ভাল লাগে সেনেকে যাই কিনে তাৰ পিছত ডাঙৰক সেৱা। সেৱা কৰা হয়
হয় হয় ডাঙৰক সেৱা কৰা হয় ডাঙৰে মানে পইচাও দিয়ে
সেয়াই
হয় ডাঙৰ বোৰে পইচাও দিয়ে বৰ ভাল লাগে সেইটো সময়ত পইচা বোৰ দিয়ে ন, হয় পইচা বোৰ বৰ ভাল লাগে দিয়া সময়ত আৰু যেতিয়া ৰঙালী বিহু হয় যেতিয়া ডান্স কৰা সময়ত যেতিয়া হয় ন মানে ষ্টাৰ্টিংটো বহুত এক্সাইটে হৈ থাকে নাচিবলে হা তেতিয়া মই যাম মানে যোৱা আগতে অলপ ভয় লাগে মানে কেনেকুৱা কৰিম কেনেকুৱা নকৰিম তেতিয়া কৰা মই মানে গমেই নাপাওঁ আৰু বেছিভাগ মানে প্ৰগ্ৰামৰ মই মানে চলত আৰু মানে চিংগল নাচো বাৰু ন, চিংগল মাজতে মানে কি হয় মই পাহৰি যদি যাওঁ ন মানে নিজে মিলাই লও আৰু মানে যেনেকা দুৱ নাছিলে মানে এনেকুৱা বেছি ভাগ মানে স্কুলত নাচিছিলো, মোৰ ফ্ৰেণ্ড আৰু মই দুজনে মিলি নাচিছিলো তে নাচাতে মানে বহুত বেলেগ বেলেগ হৈ গৈছিলে মানে এবাৰ এবাৰ দুবাৰ এনে বেলে অলপ বেলেগ হৈ যায় মানে তাই কেনেকুৱা কৰি দিয়ে মই কেনেকুৱা কৰি দি সেনেকুৱা হৈ যায়। তাৰ পিছত অলপ বেয়া হৈ যায় মই সেইদিনা পৰা ভাবিছো আৰু মানে বেছিভাগ চিংগাৰ কৰিলে কি হয় তুমি যদি পাহৰি য যোৱা ন, কিবা এটা মিলাই দিবা পাৰিবা তে সেইটো কাৰণে মই মানে বেছিভাগ এতিয়া আজিকালি হয় কি কথা?
অ নিজৰ ইচ্ছামতে তেতিয়া মিলাব পাৰি অ ক'লে হ'লে কিন্তু ওজন বা বেছি মানুহ থাকিলে মিলাবলৈ অসু
হয় হয় ঠিকে কলা তুমি আৰু এনে বেছি বহুত মানে এজন দুইজন থাকিলে মানে মানুহবোৰ বেছিকে চকুত চাই ন আৰু যেনেকোৱা হল মানে এতিয়াতো মই নতুনকে মানে কৰ্মশালা ষ্টাৰ্ট হৈছিলে মানে অ অহা ব যোৱা বছৰৰ পৰা নাচিছো কৰ্মশালাত মই মানে নাচি নাচি বেছিয়ে ভালদৰে পাৰা হৈছো আৰু বিহু এ মানে আমাৰ কলেজতে হৈছিলে আৰু কৰ্মশালা হা তাৰপিছতে কৰ্ম মই নাচিছিলো বহুতৰ মাজত নাচিব লাগে যেনেকোৱা যোৱা বছৰতো অ এ হাজাৰে মানে হৈছিলে আৰু এইবাৰতো মানে তিনি হাজাৰ হৈ গৈছিলে তিনি হাজাৰৰ মাজত নাচিছিলো বৰ ভাল লাগিছে নাচি কেনে আৰু মানে বেছিকে আৰু শিকিব পোৱা গৈছে মানে এই যে যোৱা বছৰ যেনেকোৱাকে ভাল হোৱা নাই তাৰে এইবছৰ আৰু বেছিয়ে ভাল হৈছে মানে সেইটো কাৰণে নাচি নাচি নাচি বেছিয়ে ভাল লগা হয় মানে বিহুৰ সময়ততো বহু ভাল লাগে তেনেকে বহুত ধৰা চব জাগাই জাগাই চাবা সাত দিন মান ফ্ৰীতে শিকাব তোমাক সাত দিন কোনোবা দহ এ এ মাহ এনেকোৱাকে বিহুৰ কাৰণে শিকাই ন সেইটো ম বহুত ভাল লাগে আৰু এনেকোৱা মানে বেছিভাগতো বিহুতে এনেকোৱা পোৱা যায় আৰু মানে এনেকোৱা বহুত ধৰণৰ ফাংচন দিৱালী ফাংচনৰ সময়ত মানে এনেকোৱা এ চান্স নাপাওঁ আৰু ফ্ৰীতে কোনোবা ডান্স শিকোৱা এনেকা সম অ যেতিয়া মানে বিহুৰ সময়ত বেছি পাও আৰু বহুতে মানে ফ্ৰীতে শিকাই দিয়ে মানে এনেকোৱা আমি যে কৰিব গেলে তো বহুত পইচা লাগি যাব হয় নে নহয় এতিয়া যদি আমি কম সময়তে অলপ কিবা শিকিব পাৰা যায় আৰু বৰ ভাল লগা ভাল লাগে ন
আৰু মানুহো বহুত থাকে তো সকলোৰে লগত নাচিকেনেও ভাল লাগে চবৰে মিলি জুলি কিনে কথা পাতি কিনে জানিব পাৰি
হয় ঠিকেই কলা বিহুটো বৰ ভাল লগাতে হয় মানে হয়
তেনেকে ভাল লাগে আমাৰ কলেজতো হোৱাৰ কথা মানে এইবাৰ হৈছিলে কৰ্মশালা কিন্তু মানে কি হ'ল ময়ো ভাবিছিলো যাম কৰ্মশালাত যাই কিনে শিকিম কিন্তু মানে মোৰ লগৰ ছোৱালীবোৰে সেই মানে লাষ্টৰলৈকে যাই কিনে সিহতে মানে মানা কৰি দিলে
হয় হয় ঠিকে কৰ তুমি যে মোৰো দৰে মোৰ লগতে সেনেকোৱাই হৈছিলে মোৰ লগত তোমাৰ যিহে প্ৰগ্ৰাম কৰিব কাৰণে মানে মোৰ ফ্ৰেণ্ডজনী কলা হা অ ময়ো কৰিম বুলি প্ৰথম দিনটো আহিল অহা পাছত নেক্সট দিনৰ পৰা নোহোৱা হল মই ভাবিলো আৰু তুমি মানে মই বাৰু ট্ৰাই কৰিলো তোমাক সুধিলো আৰু যে তুমি কৰিবা নে নকৰা তে সি কৰা মানে নহয় মোৰ বেলেগ কাম আছে বুলি তে মই কলো নহয় কৰিলোৱা ন এসপ্তাহে হব বেছি দিনটো নহয়ে তে কৰি লোৱা বুলি কলো তে সি ন কৰিলা তাৰপিছত মইয়ে কৰিলো আৰু মানে কিবা বস্তু খোৱা সময় এইটো বস্তু এৰিব নালাগে না, কিবা পাব লগা হয়। এইটো বস্তু কেতিয়াও এৰি নিদিবা আৰু যিকোনো মানে পাই আছা, চৰকাৰে মানুহক দি আছে ন তে বহুতেই সুবিধা দি আছে। সেইটো কাৰণে আমি এই বস্তু ল'ব লাগে, এইটো নহয় যে ফ্ৰেণ্ড বোৰৰ কাৰণে ৰখি থাকা যায় তুমিয়ে, পাছত কিবা শিকিব পাৰিব হয় নে নহয়?
টাাদমি
হয়।
তেনেকুৱা
ঠিক আছে দিয়া বৰ ভাল লাগিল তোমাৰ লগ কথা পাতি কিনে হয়। পাছত আৰু কথা পাতিম দিয়া হয়, ঠিক আছে। থেংক ইউ।